হ
তুমি কি কৰি আছা। তুমি কি কৰি আছা মাতবোল নিদিয়া যে কেলে?
হেল্ল' নেটৱৰ্ক পোৱা নাই।
অ মোৰ ইয়াত আছে দেখোন মই শুনিয়ে আছো তুমিয়ে শুনা নাই।
অ অ অ নেটৱৰ্ক পোৱা নাই।
মোৰ বান্ধৱী এজনী বাকী ভালে চাহ খাবলৈ মাতিছিলে এজনীয়ে চাহ পানী খাবলৈ গৈছিলাগে তাপিছতে ওচৰৰ মানুহ এজনে বৰ। খেলি মেলি লগাই দিলে অ
অ ভতে বেছি যে
ওপতি গুচি আহিল মে ছাগলকেইটা আকৌ বামলৈ উঠিলেমানে পাণ চান চব খাই পেলাব সকাৰণে বোলো চাওঁগৈ চং বুলি আহিলো।
অ অ খোৱা বোৱা কৰিলে?
কৈলো।
অ লোৱাটো আছে নাই।
মই ল'ৰাটো এই ওচৰ মানুহ এ ঘৰলৈ গ'ল ছাগলী উঠিলে নেকি আমাৰ অকণমান নি যেনে হেৰি কৰি আছে।
আহঁ
মানুহটো
মানুহতো নাই এই ওচৰৰ মানুহ এখন নাই কল পুলি ৰুবলৈ গ'ল
অঁ পথা পা আহিলে।
পথাৰ পৰা আহিলে আহি পেলাই নাৰিকলৰ পুলি ৰুবলৈ গ'ল ছাগলী উঠিলে মোৰ। ছাগলী উঠি পান খান ব গৰম উঠিছে।
বতৰটো কিনো হৈছে জানো। তাকে মই গৰুকেইটাও দি থোৱা আছে পথাৰত
অ মোৰ ছাগলীয়ে নিজে নিজে আহিলে মাকজনী আহিলে পোৱালীটো নাই অহা
অঁ
উ
ভাত কিহে বনালা
ভাতটো দালি বনালেও তাপা। কলডিল ভাজিলো।
আহঁ
তোমালোকে খালা
খালোঁ খালোঁ মই কালি মাংস অকণমান দে মাংস অকণোৱাই তাৰপিছত আকৌ ডাঙ বদি হেৰি ভাজিলোঁ।
অ মোৰ কাৰেণ্টটো নাই নহয় তোমালোকৰ সেইবিলাক আছ নাই কাৰেণ্ট
ভাত কেৰেলা দাংবাদি ভাজা
তোমালোকৰ ফালে কাৰেণ্টটো আছ নে অ আহি না আমাৰ এইফালে।
আহ আহিলে কাৰেণ্টটো আছে।
অ মই কাৰেণ্টটো নাছিলে কাৰণে বোলো চাৰ্জত দিঅনোগে বুলি ভাবিছিলো মানুহ এ ঘৰত আহিলে যেতিয়া ইয়াতে লগাই দিওঁ চাজে নাই মোৰ মোবাইলটোত
অহ
কাৰোবাৰ তাঁত মেলা নহয় তাঁত তাত বৈছা নে নাই বোৱা
তাত মেৰিলো বৈছিলো অকমান এই ডাঙৰ ছোৱালীজনীও আহিছে এই তাঁতখনন
তাই গাটো ভাল নহয় ফুলটো লুটিয়াব হৈ আছে
মই তালে সিদিনা ফোন কৰ গৈ সি মাটি গা ভাল নহয় বোলে একদম জ্বৰ উঠিছে আৰু মোৰ এনেকে বুলি কৈছিলে সি মাটি ৰোৱানে বাৰু তাৰ
মাটিকন ৰুই হল হেহঁতৰ সেই মাটিৰ দুবিঘাহে সেইদিনাখনেই দি দিলে আৰু কেইদিনাখনে দি মেলি আজৰি কৰিলে হেৰি উম ওচৰতে আছে মানুহৰ হেঁতৰ মানুহবোৰ মানে কি মানুহবোকে ৰুই মেল দিয়ে তাইও ৰুই মেলি দিয়ে
অহ
একেলতে ৰুই মেলি আজৰি হ'ল আও
অ ভালেই অ তেনেকে সহায় কৰিয়ে মানে সলনা সলনি তাকে ৰুইছা নে কিনো
উম
অ সলাই পেলাই ৰুব পাৰিলে। সলাই পেলাই ৰুব পাৰিলে ভাল ন ৰুলে মানে গা হেৰিও নহয় তেতিয়া ইমান
অহ টিট
তাৰপৰা ভাত পানী বনাই চা নে বনাবাহে
তাতে গামোচা লগাই থোৱা আছে
অহ
গামোচা মই ফুল বাচি আছো ফুলটো লুটিয়াব হৈ আছে।
ভাত পানী বনালা নে বনাবাগে
ভাত এতিয়া দুপৰীয়ালে হে বনাই থোৱা আছে। দালিকন বনাব লাগিব দালি হেৰি এ কুকাৰত দি যে তেল মাৰি দিলে হ'ব।
অহ
তাৰ পিছত
তাৰপা ছোৱালীয়ে আচা চচা আনিছে নেকি?
নাই না নাই না আচাৰ নাই বনোৱা হে পাছত আজি তাৰমানে তাৰ গাটো বেয়া যে পাচলি বজাৰ পৰা আহি গৈ পোৱাগে নাই
অ তাৰ পৰা ষ্টেশ্যনৰ পৰা কোনবা ষ্টেশ্যনৰ পৰা কোনে আনিলেগে তাইক
এ ওচৰৰ লৰাটাই আনিলেগে ছোৱালীয়ে আকৌ ভৰিতো দুখ পালে যে
অ গম পাওঁ নহয় ছোৱালীয়ে ভৰিত দুখ পালে মই তাইলে শুনি ফোন কৰিছিলো তাই বোলে বাহ আনিবগৈ লাগিছিলে এতিয়া মোৰ ভৰিতো মই নোৱাৰো মই হেৰি কৰিব অকলে হলে চলাই যাব পাৰো ডাবুল
অ নোৱাৰি হেৰি তাৰ আকৈ একে সকলো যে এক চাইডকেহে বহে
অ তাৰপৰা বোলো তাই যদি চলাব পাই তুমি লৈ যোৱা আহোতে তাই চলাবা কৈছ বোলে বা দেহাটো বেয়া তাই চলাব নোৱাৰে নহয় ইমানকে সেইকাৰণে সি নাযাওঁ মই।
অঁহ সেইটো কথা
অহ
এ মই এই ওচৰৰ মানুহ এঘৰলৈকে আহিলো।
অ মোক চাহপানী খাবলৈ মাতিছিলে বান্ধৱী এজনীয়ে। তাৰপা যাম বুলি কৈছিলো তাৰ পিছত এতিয়া ফোন মাৰি আছে তাই মোলে তাপা মই আকৌ এ ভতিজাজনী মোবাইল
এ এইবোৰ চাইড চাইড কে মাতে সেইবিলাক মানুহ আমাৰ হে আমাৰ চাইডে বেয়া মানুহ বিলাক আমাক নামাতে। আপোনালোকৰ ফালে ভাল। দুপৰীয়া চাহকাপ চবে লগে ভাগে খায়।
অ তোমালোকৰ সেইফালে হেৰি আকৌ নিদিয়া আকৌ তোমালোকে আম চাম ওলালেও খবৰ খাতি নকৰা। হেৰি আকৌ না তোমালোকে আম চাম, আম-আম চাম ওলালেও খাবলৈ মাতি মাতিব লাগে মানুহবিলাকক।
অ আৰু নাই মাতিলেও নাহে ন যে নাহে আমাক বিলাকৰ ঘৰলে। আমি সেইতকে ঘৰতে খাওঁ আজিকালি।
এ ভালে গৈছা ঘৰতে খালে হওক।
অহ মানুহক কিমান কৈ থাকিব। খাবলে আহিবলে হে কওঁ ন এনেইটো আহিবলৈ নক
আমাৰ লৰাটো, আমাৰ লৰাটো সেইফালে গ'ল নেকি সিহঁতৰ ঘৰ পালে কেনে বান্ধৱীজনীৰ ঘৰ পালেগে নে এনে কলে গ'ল? এতিয়া মই
কল
তাকে কলৈ গ'ল জানো এতিয়া। সেইফালে ওলাই গৈছিলে। সিহঁতৰ ঘৰে পালেগে নে কতে পালেগে এতিয়া।
অ মাটি ৰুইছেনে নাই?
মাটি ৰুব লাগিব আৰু এসপ্তাহ মানৰ পিছত।
অ'।
তোমালোকৰ ৰুব পা হ'ল?
আমাৰ ৰুব পৰা হোৱা নাইকে আৰু কঠিয়াবোৰ সৰু হৈ আছে।
অ-অ।
মই বাইদেউ এজনীক ফোন কৰিছিলো। সিহঁতৰ মাকে, জীয়েকে সেই কঠিয়া জলি আছেগে। তাকে কৈছো ভিডিঅ' চিডিঅ' এটা বনাই পেলাই বোলো দিবা, আমিও চাম কেনেকেনো কঠীয়া তুলিচা।
অঅ, ভিডিঅ' আমি দিব জানো নহয়।
হাঁহি হে উঠে বোলে, কেলে হাঁহি উঠে? কৈছে নহয় ফেচবুকত দিব লাগিব অকমান বনাম বাৰু।
অঁ।
অঁ। মানুহজন আহিলে?
মানুহজন নাই, এই ওচৰ মানুহ এঘৰলে গল অ নাইকলৰ পুলি ৰুবলৈ অহাই নে দেখোন। ৰুইয়ে আছে নে হ'লেই নে ৰুই এতিয়া
খোৱাই নাই এতিয়া।
দুপইয়া চাহ পানী খাবলে এ বান্ধৱীজনী ঘৰলে যাম বুলি ভাবিছিলোঁ। জহনী জাতি এজনীয়ে মোক এয়া হেৰি কৰিলে নহয়। বন্ধই কৰি দিলে যাবলৈ এইয়া। ফোন কৰি কৰি এইফালে আহিবলৈ ঠেলি ঠেলি পঠিয়াই দিলে, গুচি আহিলো এইফালে।
অ আকৌ ফোনটো কৰি কৰি গুচি যাওক গে আও।
ফোনটো কৈ কৈ গুচি যামগে এতিয়া আকৌ হেৰি নহয় ফোনটো আকৌ ভতিজাজনী ভাগৰ হে। লৈ যাম আকৌ জানোচা তাইৰ ফোন আহিব, মানুহটোৱে ফোন কৰিব। ভয় লাগে নহয় আকৌ তেনেকুৱাত, অ।
একো নহয়।
একো নহয়।
আকৌ
খাটাং একো নহয়তো? মানুহটোৱে যদি গালি পাএ?
নাপাএ গালি, কেলে গালি পাৰিব?
অ তাৰ পৰা লৰা গঅম বন্ধ দিলে আমাৰ ঘৰলে আহিবা এদিন।
তাকেহে। লৰা গৰম বন্ধ দিব তাৰ টিউচন দিয়া লাগিব নহয়, মোৰ সময়ে নাই অ।
তাই আকৌ মেট্ৰিক দিব নহয় লআই।
উম তাৰ পৰীক্ষা মানে টিউচনলে যাব আহি পেলাক আকৌ মই পথাৰলৈ যাব লাগিব।
আহঁ।
সময় নাই সময় নাই।
অঁ।
পৰীক্ষা দি মেলি আজৰি হলে ছমাহ মান থকাকে যাম।
ছমাহ মান থকাকে আমাহলৈ আহিব নালাগে খাইদাই হব
এ একো নহয় দিয়ক পাৰিব।
এ ছমাহ ছমাহ পুৰিব নোৱাৰ এ ৰাতি থাকিব পাৰিব।
এ আপোনালোকৰ এলেকাতো ফুৰিম আকৌ আপোনালোকৰ বাইদেউহঁতৰ হলে যাম। তাৰ পাছতে ইজনী বাইদেউলে যাম। তাৰ পাছত সেই মাজুলীৰ ফালেও যাম।
অঁ অঁ তাৰ মমানে।
সেইদে ফুৰি মেলি ছমাহৰ পিছত আৰু বছৰ নোখোৱা সেইটো উঠাই দিম আৰু।
অঁ তাৰমানে ষ্টেশচনত থাকি পেলাই ঘূৰি থাকিবা। অঁ সেই টো কথা
সেইটোকে ভাবিছোঁ আৰু।
অঁ অঁ তাৰপা তোমাৰ ছাগলী হাঁহ চাঁ সেইবোৰ আছে নাই কিবা কিবি নাই পোহা। এইবোৰ হাঁহ ছাগলী পাওঁ চাওঁ কিবা আছে নে পুহিছা নে নাই পোহা।
হেল্ল',
অঁ হেল্ল'
নেটৱৰ্ক পোৱা নাইনে বাৰু।
মোৰ নেটৱৰ্ক আছে দেখোন।
আহঁ মইহে শুনা নাই তেতিয়া শুনিছোঁ। এতিয়া শুনিছোঁ বাৰু।
অঁ অঁ কোনোবা এটা আহিছিলে এইফালে।
তেতিয়া আপুনি বান্ধৱী ঘৰৰ ফালে নাযায়
যাম যাম মই চাহ পানী একাপ খাবগৈ লাগিব মাতিছে না চাহ খাবলৈ কেল নাযাম।
তাতে পাবা চাগে লোৱাটো।
ল'ৰাটো সেইফালে আছে ন।
অঁ বান্ধৱী ঘৰফালে আছো চাগে।
তাকে যাব লাগিব।
মই আকৌ চাহ তাহ খালোঁ খাই মেলিহে বহি আছো তামোল এখনো খোৱা নাই।
হয় নি বান্ধৱী ঘৰতে সেইফালে আছানে তুমি বাৰু।
অঁ মই তামোল এখন খাম বুলি পাবা পাম বুলি ভাবি আছো আৰু।
আশা কৰি থাকাচোন বাৰু আশাত উন্নতি বেয়া নহয় ন।
তাকে আচাৰ -চাচাৰ বনাইছে নে নায়ে নে আচাৰ অকমানো নিম বোলো।
অঁ অঁ।
খৰিচা বনাইছে বুলি গম পাইছিলোঁ ডাঙৰ ডাঙৰ গাছ আনি।
এ মই খৰিচাতকে খাৱলি খাইহে ভাল পাওঁ এনেকুৱা দিনত খাৱলি খাবলেহে ভাল লাগে।
তাকে এতিয়া সৰিয়হটো ক'ত পাব খাৱলি খাবলে।
সৰিয়হ কেইটামান আনিম খাৱলি খাম খাৱলি বনাম তোমাকো দিম বাৰু অকনমান যদি বনাও।
অঁ দিবচোন দিব এ বৰ দাম এতিয়া সৰিয়হ।
বেছি নানো নহয় আধা কেজি মান আনিম এই বান্ধৱীজনী মিক্সি আছে তাতে মিক্সিতে মাৰিম গে। ভালকে ধুই মেলি। মই বৰ ভাল পাওঁ ঐ এনেকুৱা দিনত সেইটো খাই পেলাই। অ হ'ব, না হোৱা হ'ব।
হেল্ল'
আহ
ঠিক আছে বাৰু তেতিয়াহ'লে আহিব কেতিয়াবা এইফালে।
হ'ব অ যাম বাৰু।
উম
উম